কি কৰি আছে
অঁ মই আছো বাৰু আপুনি কি কৰি আছে
মই ঠিকে আছো আৰু আপুনি কত আপোনাৰ ঘৰৰ ভালে আছে নে চব
অঁ ভাল ভাল অঁ আপোনাৰ
মোৰ ভালে আছে আপুনি অফিচ অফিচৰ পৰা আহিলে নে অফিচ যোৱা নাই আজি
নাই নাই মই অফিচৰ পৰা আহিলো আপুনি কি ঘৰতে থাকে নেকি
মই মানে প-পঢ়ি আছো কলেজ যাও
আপুনি কি অফিচত কাম কৰে
অ মই জি এন আৰ চিতে কাম কৰোঁ
অ আপোনাৰ ঘৰ কত পিছে
মোৰ ঘৰ গুৱাহাটী বৈশিষ্ট আৰু আপোনাৰ ক'ত
মই এ উম মোৰ ঘৰ নলবাৰীত হয়
আচ্ছা নল নলবাৰীৰ কত থাকা
মোৰ ঘৰ নলবাৰীৰ জাজিয়াবাৰীত হয়
আচ্ছা জাজিয়াবাৰী জাজিয়াবাৰীত মোৰো চিনাকি আছে বাৰু তাত
অ হয় নেকি আপুনি এনে কোৱাত ফুৰি আপুনি কিবা খেলি চেলি গেম চেম খলে নেকি
গেম মানে মই ক্ৰিকেট খেলো ক্ৰিকেট খেলি ভাল পাওঁ ফুটবলো খেলো
অ আপুনি এনেই ফুটবল এনেই নৰ্মেল খেলে নে আপুনি কৰবাত কৰবাত খেলিবও যায়
অ মই এতিয়া নৰ্মেল এতিয়া অ আমাৰ ওচৰৰে ফিল্ডত খেলিবলৈ যাওঁ ত কেতিয়াবা নৰ্মেলো খেলোঁ ক্ৰিকেট খেলোঁ আৰু খেল চাই ভাল পাওঁতি ফুটবল খেলা হ'লে ্ৰিক খেলা হলে ভাল পাওঁ আপুনি ভাল পায়নে খেলি
মই খেলো ক্ৰিকেট এনেে নৰ্মেল আমাৰ ফিল্ডতে খেলো আৰু মই ফুটবল ক্ৰিকেট চাই ভাল পাওঁ আপুনি ফিফা ৱৰ্লড কাপ চাই আছে নে নাই
ৱৰ্ল্ড কাপ মই ব্ৰাজিলক ছাপৰ্ট কৰি আছোঁ আপুনি কি দিমক ছাপৰ্ট কৰে
মই আৰ্জেণ্টিনা টিমটোক চাপৰ্ট কৰো মোৰ মেচিক মই ভাল পাওঁ মে মোৰ ফেভট ফুটবল প্লেয়াৰ
আচ্ছা হয়-হয় বাৰু মেচি বাৰু সঁচাকৈ ভাল প্লেয়াৰ।
অ' আপুনি পিছে কি-কি জেগাত ফুৰিব গৈছে।
অ' মই ৱ আমাৰ অসমৰে শিৱসাগৰ, ধেমাজি তাৰপিছত আমি গেংটক গৈছোঁ শ্বিলঙলৈও গৈছোঁ। আপুনি ফুৰি পাইছেনে।
মই ফুৰিম মই আহিম বুলি ভাবিছিলো গোৱা গুৱাহাটীলৈ আপুনি গুৱাহাটী আপোনাৰ কিবা ভাল জাগা আছে নেকি ফুৰিব পৰা।
ভালকেইটাও জেগা আছে আপুনি চিৰিয়াখানা চাব পাৰিব কামাখ্যা মন্দিৰ চাব পাৰিব।
কামাখ্যা মন্দিৰ অম্বুবাচী মেলা শেষ হ'ল নে চলি আছে।
অ' অম্বুবাচিমীচি অম্বুমাচী মেলা শেষ হৈ গ'ল আমাৰ শনিবাৰে শেষ হৈ গ'ল।
অ' চাব গৈছিলে নে আপুনি।
এবাৰ গৈছিলো বাৰু বহুত ভিৰ আছিল এতিয়া ভ্ৰমণ কৰিব পৰা আহিব পাৰি বাৰু আপুনি এতিয়া।
অ' চাও দিয়কচোন আহিব আহ আহিলে যাম অম্বুবাচি মেলাত বহুত মানুহ হৈছে ন এইবাৰ।
অ' বহুত মানুহ হৈছে এইবাৰ বহুত পৰ্যটক আহিছে ইয়াত।
অ' মই গুৱাহাটীলৈ আহিলে কামাখ্যা মন্দিৰ চিৰাখানালৈ যাম বাৰু। আমাৰ মানে ইয়াত আপুনি
হয় জনাব।
আপুনি ইয়ালৈ আহিব আমাৰ ফালে নলবাৰীলৈ।
হয় বাৰু নলবাৰীলৈ মই যাম বাৰু নলবাৰীত মোৰো চিনাকি আছে মই যাও মাজে- মাজে যাও মোৰ গাঁও হয় তাত। মাজে- মাজে যাই থাকো মই।
অ' আপোনাৰ গাঁও আপোনাৰ কোনফালে আছে আপোনাৰ ঘৰ নলবাৰীত।
মোৰ নলবাৰীৰ চামতাৰ ফালে আছে।
অ' আপোনাৰ ঘৰৰ কোনো কোনোবা আলহী আছে নেকি তাত।
হয়- হয় মোৰ আলহী আছে মোৰ বৰদেউতাহত আছে তাত।
বৰদেউতাহঁত অ আপোনাৰ বৰদেউতাহঁত আছে নেকি।
হয়।
আপুনি ইয়ালৈ আহিলে মোক কবাৰ কল কৰিব।
অ' হয়-হয় মই আপোনাক জনাম বাৰু, মই গ'লে আপোনাক জনাম। পিছে আপুনি কিনে গান চান শুনি ভাল পায়নে চিনেমা চিনেমা চাইনে নাই।
হয় মই গান শুনি ভাল পাওঁ। চিনেমা চাও আহি আহিলে বলীউডৰ নতুন- নতুন ফিল্ম হলিউডৰো ফিল্ম চাও। আৰু বেছিভাগ মই ৱেব চিৰিজ য আহে ন সেইগিলা-সেইগিলা ভাল পাওঁ চাই।
আচ্ছা-আচ্ছা মইও চাওঁ বাৰু মই আমাৰ এই চিনেমা গিলাক চাওঁ মই- মই গতিকে মাৰ্বেলৰ চিনেমা ফল' কৰোঁ মই।
মাৰ্বেলৰ চিনেমা চাই ভাল পাই নেকি।
অ' মাৰ্বেল ভাল পাও, আপুনি স্পাইডাৰমেন চাইছেনে নাই।
মই স্পাইদাৰ মেনৰ গোটেইকেইখন চিনেমাই চাইছো মইও ভাল পাওঁ মাৰ্বেল শুনি ভাল লাগিল যে আপুনিও মাৰ্বেল চাই ভাল পায়।
হয় হয়-হয় ভাল লাগিব এই মাৰ্বেল চ' সকলোৰে ভাল লাগে।
অ'-অ' এতিয়া নতুন স্পাইদাৰমেনৰ মুভি আহি আছে। সেইখনলৈ ৰখি আছো আৰু।
হয়- হয়। আজি ৰাতি খেল চাব নাই আজি ব্ৰাজিল আৰু জাপানৰ খেল আছে ন।
উ অ এখন ব বঢ়িয় খেল হ'ব আজি এখন ব্ৰাজিল আৰু জাপানৰ মাজত দুটা টিমে বহুত পাৱাৰফুল টিম হয় খেলাখন চাই বহুত ভাল লাগিব আজি
হয় হয় আজি ভাল লাগিব খেলখন চাই
আপুনি তোৰ ব্ৰাজিলৰে চাব তাৰ যি ব্ৰাজিল জিকিলে ভাল আছিল
ঠিকে কৈছে
পিছে আপুনি কোন চিংগাৰ শুনি গান শুনি বেছি ভাল পায়
ম মই জুবিন দাৰ ভাল পাওঁ আমাৰ অসমৰ অসমৰে প্ৰাণ আমাৰ জুবিন দাৰ গান শুন মই ভাল পাওঁ
ঘঘ জুবিন দা নিচিনা চিংগাৰ চাগে অসমত নাইে ন
হয় হয় জুবিন দাৰ অসমত বুলি নহয় আমাৰ আমাৰ ভাৰতবৰ্ষতে জুবিন দাৰ নিচিনা ছিংগাৰ নাই বুলি ক'ব পাৰি এতিয়া
উম বেছিভাগ জুবিনৰ গান আপুনি কোনটো বেছি ভাল পায়
মই আমাৰ জুবিন দাৰ মন যায় গানটো মই খুব ভাল পাওঁ
মন যায় গানটো ভাল লাগে নেকি আপোনাৰ
হয় হয় হয়
মই জুবিন দাৰ বিশেষকে মায়াবিনী গানতটো বেছি ভাল লাগে
হয় ো মায় অভিনী গান টো অকল মায় গানতটো সকল এইটো প্ৰাৰ্থনা টাইপ গান হয় আমাৰ মৰমৰ গান হয় মটোও ভাল লাগে
উম আপুনি ্ৰ ত্ৰিকেট তেনেক ষ্টেডিয়ামত চাব যাই পাইছে নে নাই
ক্ৰিকেট ষ্টেডিয়াম আমাৰ গুৱাহাটী বৰ্ষ বাৰা ষ্টেডিয়ামত আমি চাবলৈ যাই থাকো বেছিভাগ আমি যোৱাবাৰ ৱৰ্ল্ড কাপ উমেন ৱৰ্ল্ড কাপো চাবলৈ গৈছিলো
অ অ বোমেন চল কবাৰ প্ৰথমখন খেলা হৈছিল ন গুৱাহাটী
অ প্ৰথমখন প্ৰথম চেৰিমনীটো ইয়াতে হৈছিল ইয়াত চাইছিলোঁ শেয়াৰ হচেল আহিছিল তাত
অ চিৰা গছল আহাগিছিল নেকি মই যোৱা নহয় হ'ল মোৰ তেতিয়া অলপমান কাম আছিল
আচ্ছা হয় হয় খেলা আহি থাকিব আপুনিই পি আই পি এল চ পি এল আহিলে আপুনি চাবলৈ পাৰিব আই পি এলৰ খেলাও ভাল হওক ভালে কেইখন আহে ইয়াত
এবাৰ আই পি এল হলে যাম বাৰু এবাৰতো আই পি এল খদমে হৈ গ'ল
অ হয় হয় এইবাৰ প্ৰথম অহাবাৰ আহিব আকৌ অহাবাৰ চাবলৈ পাৰিব আপুনি
অবৰ মই আহবাৰ নিশ্চয় আহিম আপুনিও যাতে দখাই।
হয় মই আপনি মোক। ফোন কৰি ল'ব, মই তেতিয়া আপুনি ইয়াত অহাৰ লগে লগে মই টিকেটটো বুক কৰি আপোনালোকৰ আপোনাক। দেখাই দিম বাৰু।
নিশ্চয় পিছে আপোনাৰ ফেভৰ। অ মই জগন্নাথলৈ গৈছিলো দুই। দুইবাৰ গলো এবছৰৰ যাম বুলি ভাবিছো বহুত। ভাল জোগা হয়, তাতে বহুত ভক্ত আহে।
অ মইো যোৱা নাই জগন্নাথ মই জগন্নাথ যাবলৈ। ভাম ভাবি আছোঁ কিন্তু মই যাবলৈ পৰাই নাই, বাৰু মই যাব চাব বিচাৰি আছোঁ।
জগন্নাথ এবাৰ হলেও যাব লাগে, জীৱনত এইটো বহুত পূৰ্ণ জাগা হয়।
অ হয় ঠিক আছে ঠিকে আছে।
আপোনাৰ পিছে ফেভাৰেট মুভি কোনখন?
মোৰ ফেভৰেট মুভি মোৰ ক'বলৈ গ'লে থ্ৰী ইডিয়েটছ হয়, থ্ৰী ইডিয়েটছখন। মোৰ বুলি নহয় বহুত ফেভৰেটে চাগে, খুব ভাল লাগে চিনেমাখন।
ভাল মুভি হয় আজিলৈকে বলিউডে বনোৱা, আজিকালি আজি। আজিকালি এনেকুৱা বলিউডে ফিল্ম নবনায় বাৰু।
হয়, আজিকালিতো ইমান ভাল নালাগে ব বলীউডৰ চিনেমাবিলাক।
আগৰ ফিল্মবিলাক ভাল আছিল বলীউডৰ, বিশেষকৈ শ্বাৰুক খান, চালমান খান।
অ'। হয়, হয় ঠিকে কৈছে বাৰু, এতিয়া ইমান চিনেমা বিলাকৰ নাই। এতিয়া পে অসমীয়া চিনেমা বিলাকে ভাল হৈছে অসমীয়া। অসমীয়া চিনেমাই চাব পৰা হৈছে আজিকালি।
অসমীয়া চিনেমা বিশেষকে ভাল-ভাল ফিল্ম বিলাক আজিকালি বনাই থাকে। ৰিচেন্টলি চুপা চুপি নামৰ এখন ফিল্ম ওলাইছে, বহুত ভাল যাই আছে।
অ' চুপা চুপি, বিদুৰ ভাই এইবিলাক আমাৰ খুৱ ভাল ভাল চিনেমা ওলাইছে।
আৰু আপুনি জুবিনদাৰ ৰৈ ৰৈ বিনালেখন চাইছে নে নাই?
অ' চালো হেদিনা ফাৰ্ষ্ট দে ফাৰ্ষ্ট চ' অ' চালো নহয়।
এখন জুবিন দাৰ লাষ্ট মুভি আহিছিল, বহুত আশা কৰি চাব গ'লো আৰু দুখতে।
দুখতে হয়, দুখ লাগিছে চিনেমাখন চাই বাৰু, সকলোৰে আমাৰ গোটেই অসমবাসীৰে দুখ লাগিছে সেইদিনা।
অ' আপুনি এতিয়া ক'ত আছে ঘৰত আছে নে?
অ'এই অ' অফিচত নাই, অফিচৰ পৰা আহিলো ছয়টা বজাত। ত' আমাৰ ছুটি হয় এতিয়া ঘৰ পালো বাৰু।
চাহ খালে?
অ' খালো, খালো চাহ খালো, আপুনি খালে নে চাহ?
মই চাহ বনাব দিছে, ইতা খাও আৰু
আতছা। তেতিয়া খায় নেকি, আপুনি সেই ৰাতি ডিনাৰটো কেতিয়া বজাত কৰে আপুনি।
মই দিনতটো বিশেষকে চাৰে দচটা মানত কৰো।
মই নটা বজাতে কৰো সোনকালে। দিনে কৰিব লাগে যে, সেইকাৰণে সোনকালে কৰি দিও।
উম, দিয়ক তে হ'ব দিয়ক আৰু।
অ' ঠিক আছে দিয়ক। আমি ক'ল কৰি আপুনি ক'ল কৰিব মোক। ঠিক আছে, অহ ঠিক আছে।